শুনিচা নাই
অঁ অঁ শুনি আছোঁ
আহ অ কি কৰি আছা?
আছিলোঁ এনে
ৰ বিষয়ে অলপমান উৎসৱৰ বিষয়ে অকনমান আলোচনা কৰিম বুলি ভাবিছিলো
অ হয় হয় খুব সুন্দৰ ভাল ভাল বিষয় এটাকে বাছি লৈছা।
অ আগৰ দিনত মানে ধৰা সৰস্বতী
পাছত এটা ক তোমাৰ প্ৰিয় উৎসৱ উৎসৱ কি?
মোৰ সৰস্বতী পূজাতোৱে ভাল লাগে আমি বহুত দিনৰ পৰা মানে সৰস্বতী পূজাৰ কাৰণে হেৰি কৰি থাকো যে এ আগ্ৰহে ৰখি থাকো সেইদিনা মেখেলা চাদৰ পিন্ধি সৰস্বতী মা আগত সেৱা লওঁ তাৰপিছত আৰু হেৰি কি কৰো এই এইবিলাক সেৱা লৈ মেলি আমি প্ৰসাদ খাওঁ খিচাৰি খাওঁ সেইবিলাক দিন মানে ভাল লাগে আৰু আগৰ আমাৰ দিন বিলাক
হয় নেকি প্ৰায় মানে ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিকতাটো মানে অকমান কমি অহা যে মোৰ অনুভৱ হয় এ মানে বেছি মানে সাজোন কাচোনত আদি গুৰুত্ব দিয়ে তুমি কি ক'বা এই বিষয়ে
অ আজিকালিতো আৰু সেইটোৱেই আজিকালি ফেশ্বন হৈছে সাজোন কাচোনটো বেছি হৈছে আমাৰ দিনত সেইবিলাক নাছিলে আমি আৰু মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ পিন্ধি আৰু সৰস্বতীৰ ওচৰত সেৱা কৰি মেলি আমি স্কুলত আহ পৰখাত খিচাৰি খাই এনেকে আমি ঘৰলে গুচি আহো আজিৰ দিনত আকৌ মেখেলা-চাদৰ একদম ফেচন চন ডিজাইনত পিন্ধি চেলফি মৰা এ ফটো উঠোৱা, এইবিলাক মানে বেছি গুৰুত্ব দিয়া আমাৰ দিনত এইবিলাক নাছিলে আমি আৰু খালি হেৰিহে কৰিচো
হয় হয় পূজাত মানে বেছি গুৰুত্ব দিছিলে আৰু পূজা চাকি জ্বলোৱা তাৰপিছত হয় হয় তাৰ পাছতে আকৌ আমাৰ সৰস্বতী পূজাৰ পাছতে উ দুৰ্গা পূজা দুৰ্গা পূজাৰ বিষয়ে অকণমান কোৱাচোন দুৰ্গা পূজাৰ অভিজ্ঞা কেনেকুৱা তোমাৰ?
উম দুৰ্গা পূজাৰ অভিজ্ঞতা কি কবা। সৰুতে দূৰ্গাপূজা বুলি ক'লে আমি এক একদম পুৰা চাৰিদিন যামেই আৰু বেলুন কিনো বেলুনতো তেতিয়া আমাৰ দিনত বেছি আছিলে আমি বেলুন লৈ মানে খুব ভাল পাওঁ। এই এটা দি ভাল বেলুন যে থাকে সেই দীঘল বেলুন হেৰি বেলুন লৈ আমি খুব ফূৰ্তি কৰো বেলুনত তেতিয়া বেছি গুৰুত্ব দিছিলো আৰু খোৱা লোৱাতকে আজিকালি আকৌ হেৰি হৈ গ'ল নে খোৱাতটো বেছি হেৰি হৈ গ'ল আমাৰ দিনত আৰু বেছি। পইচা সেনেকুৱা খৰচা কৰিবলগীয়া নাছিলে দহ বিশ টকাই আমাৰ মানে আমাৰ দিনত হৈ গৈছিলে এতিয়াতো আৰু দহ বিশ টকাতটো দুহেজাৰ তিনি হেজাৰ সেনেকে মানে হ'ল আৰু উম আৰু জেলেপি কিবা কিবি আজিকালি আদি কৰি বহুত।
কথা এটা সোমাব বিচাৰিম জিলাপী কথা যিহেতু মানে জিলাপিৰ অবিহনে দূৰ্গা পুজা আধৰুৱা বুলি ক'ব পাৰি জিলাপিৰ বিষয়ে। কি কবা
জেলেপিটো এতিয়া মানে হেৰি হৈ গ'ল আৰু। এটা মানে ফেশ্বনত পৰিণতি হৈ গ'ল আৰু মানে জেলেপি নহ'লে মানে দূৰ্গা পূজাটো নহয়ে যিকোনো পূজাত তে মানে জেলেপী টো মানে আৰু লক্ষী পূজা হলেও জেলেপীটো দিয়ে দূৰ্গা পূজাতো জেলেপি মানে পূজা চাব গ'লে জেলেপি। জেলেপি নাখালে আৰু পূজা চোৱা খিনি নালাগে আজিৰ দিনত আৰু
হয় হয় ঠিকেই কৈছা আৰু হয় পূজা। পূজাত তোমালোকে এ বা পৰিয়ালৰ লগত যাই চাই ভাল পোৱা নে বন্ধু বৰ্গৰ লগত গৈ চাই ভাল পোৱা পূজা।
আমি আমি হেৰি পৰিয়ালৰ লগতে বেছি যাওঁ পৰিয়ালৰ লগত মানে চাই এটা বেলেগ আমেজ আৰু বন্ধু বৰ্গৰ লগত এ যাওঁ কেতিয়াবা নাযাওঁ নহয় কিন্তু পৰিয়ালৰ লগত বেছি সময় আমি পৰিয়ালৰ লগতে মানে দূৰ্গা পূজাত বেছিভাগ ঘূৰো আৰু
হয় হয় খুব সুন্দৰ তোমালোকে যোৱা বছৰ দূৰ্গা পূজাত আমিটো ভালেকেখন মণ্ডপ ঘূৰিব গৈছিলোঁ পূজাৰ পাণ্ডু মালিগাঁও আদিকে আদি কৰি বহুকেইখন পূজা মণ্ডপ ঘূৰিছিলো খুব সুন্দৰ মানে ন মণ্ডপ কেইখন
হেৰি মানে ঠাই বিশেষ বিশেষহে আৰু ইমান আমাৰ গুৱাহাটীৰ দৰে নহয়তো আমাৰ গাঁৱলীয়া জেগা নে আমি ঘুৰিছো ইয়াতো মানে ধৰা পাঁচ ছয়খন মান এনেকে হেৰি দুৰ্গা পূজা চাইছো আমাৰ ইয়াত আমাৰ গাঁৱলীয়া ঠাই যে বেছি মানে ওচৰে ওচৰে পূজা নহয় আমাৰ অলপমান দূৰে দূৰে হয় সেনেকে মানে আৰু ঘুৰিছো আৰু। সেই ঘৰৰ মানুহৰ লগত মা দেউতাৰ লগত
হয় পূজাৰ বতৰ কেইদিন মন খুব মানে উৎফুল্লিত আনন্দিত হৈ থাকে। ইয়াতে নহয় জানো আমাৰ
অ পূজা কেইদিন একদম আৰু আৰু কেনেকুৱা মানে ফূৰ্তি হৈ থাকে আমি পূজা চাই ত মানে পূজা কেতিয়া আহিব কেতিয়া আহিব আমাৰ লাগি থাকে মানে এনেকুৱা আৰু তেতিয়া এতিয়া অলপমান কমিছে দিয়াচোন এতিয়া আৰু অল হেৰি হৈ গল তেতিয়া সৰু আছিলো যে খুব মানে ফুৰ্তি লাগি থাকে।
তাৰ পাছতে মই মানে উল্লেখ কৰিব বিচাৰিম এইবাৰ দুৰ্গা শেহতীয়াকৈ জুবিন দাক আমি হেৰুৱালো‌ তাৰ পাছতে উৎসৱ প
অ সেই সেইটোতো হয়েই আমি আমাৰ পাণৰ শিল্পী জুবিন গায়্গক হেৰুৱাই আমিতো কিমান আমি যেন এজন ঘৰৰ সদস্যহে হেৰুৱাইছো আমাৰ মানে মনটো তেনেকুৱা হৈ গল আৰু মানে আগৰ যেনেকুৱা আমাৰ ফূৰ্তিটো আছিলে এইবছৰ আমাৰ মানে দূৰ্গা পূজা চাই ইমান ভাল নালাগিলে মানে তেওঁক আমি নিজৰ এজন ঘৰৰ সদস্য যেন ভাবিছিলো আৰু তেওঁক হেৰুৱাই আমি বহুত মানে কষ্ট পাইছো আৰু মানে বহুত দুখ লাগিছে।
ঠিকেই কৈছা সমগ্ৰ অউ পাছত মান অ
তোমাৰ তোমাৰ ভ তোমাৰ ভইচটো অলপমান
হয়।